হেল্ল', হেল্ল', হেল্ল'? হেল্ল, ' অ, শুনিছা নাই?
শুইছানে?
অ', শুনিছো কি কৰিছা? অ, কি কৰিছা?
অ প্ৰথম
কি কৰিছা? সোনিচা নাই। অ শুনিছা?
হেল্ল'
অ শুনিছা?
অ মাতো মান
এ অকমান আহে দিয়া আমাৰ ইয়াত নেটৱৰ্কৰ প্ৰব্লেম যে।
সোলা
ভাত নাই খোলা বোইছা খাম হে।
অ।
উম বনাই খায়।
অ মই বনালা?
ও। তোমালোকৰ কি আছে আজি?
পাল ন
তাকে কিহেৰে খালা?
আমি
অ আমাৰু নিৰামিখ সেই যেনিবা দেই।
অ অ তোমাৰ মাইনা জণী ভাল হৈছে ন বেমাৰ এতিয়া কমপ্লিট?
ভাল হৈছে ঔষধ খুৱাই আছো বাৰু।
অ।
অ তুমি এটা কথা জানানে হেৰি অফাৰ দিব নহয় এপ বিলাকত।
মানে কেনেকুৱা?
ল'ব পাৰিবা।
অঐ হেৰিবিলাক এই যে কিবামিছ' মে এনে
এই মিন্ট্ৰা ভাল ভাল এপ পৰা।
অ কিহৰ কাৰণে দিবনো?
আ ঊনত্ৰিছ তাৰিখৰ পৰা দিব।
ঊনত্ৰিছ মানে মে'?
অহ।
এনে নহয় কিহৰ কাৰণে সেই
এনেই দিব। দিয়ে নহয় মাজে সময়ত।
অ', অ' মই মানে ভাবো পূজা হওক বা দুৰ্গা পূজা হওক বা
নাই এনেই চিজন বুলি নই কেতিয়াবা মাজে সময় দি দিয়ে ন সেহেঁতৰ চাগে ষ্টক বহুত থাকে। ধৰা উলিয়াবলে। আৰু তুমি যদি ভালকে চাই থাকিব পাৰা, বহুত কম দামতে ওলাই আহিব।
হয় নেকি?
অঁ। মই বহুত দামী, দামী কাপোৰ কম দামত উলিয়াইছো। খালি চাই থাকিব লাগিব আৰু। এবাৰ মই এটা ড্ৰেছ কিনিছো সেইটো তোমাৰ ষোল্লশ টকীয়া ড্ৰেছ মই দুশ বাৰ টকাত পাইছো।
বাপৰে। ইমান ধুনীয়া দামৰ ন? কিনা নাই তেনেকে ইমান।
তুমি ট্ৰাই কৰিব পাৰা, তোমাৰ ফিগাৰটো ধুনীয়া নহয় ধুনীয়া লাগিব ড্ৰেছ বিলাকে।
উম। অ'।
অ'। যিহে জিৰো ফিগাৰ। আঁ।
তুমি কি কিনিছিলা?
মই ড্ৰেছ এটা কিনিছিলো লং ডেজবেৰী।
অ', অ'।
অ থেইটো - সেইটোত লৈছিলো। মানে এইটো চাবলে বা ঘপককে আহি যায় আৰু বেছিকে ৰাতি আহে।
অ'।
ৰাতি আহে বেছিকে। অ', এতিয়া ছোৱালী দাইপাৰ বা কিবা কিবি ৰাতিহে দিওঁ। চবতছে হায়েষ্ট অফাৰ দিয়ে কেতিয়া জানা? পূজাৰ টাইমত।
অ।
পূজাম আনলিমিটেড দি দেযে একদম। আমি যিমান বহুত কম দামত দি দিয়ে।
সেইটো হয় কিন্তু
তুমি যিমান দায়ত লব বিচৰা
অও মিচত হেৰি বিলাক ভাল ন কাপোৰ বিলাক। কেনেকুৱা কাপোৰ বিলাক
মিছোত
হা
মিছো কাপোৰ মই ইমান কব নাযাও মই বাৰু ইমান অনা নাই মিণ্ট্ৰা বেচ
অ কিবা সেই তুমি মিন্ট্ৰাৰ কথাহে কৈছা ন
মিনট্ৰা ভাল ভাল।
অ মই মিনট্ৰাতোকে মিছো বুলি কলো মানে অ
মিনট্ৰাতো ভাল আহে মানে অলপ প্ৰাইচটো বেছি
উম
বেলেগতকে কিন্তু ভাল আহে
উম
ছেকেণ্ডতে ধৰা ফ্লিপকাৰ্ট লাষ্টত তুমি মিছ'ত থুব পাৰা মিছ'ত তুমি কি ক'ম মানে ৰাফ ইউজৰ কাৰণে হয়টো আনিব পাৰা মোৰ মতেতো ৰাফ ফিউজৰ কাৰণে কিনিবলৈ হলে মানুহ বিশাললে যাব লাগে।
অ
তাৰ পিছত নাইনটি নাইনত টি চাৰ্ট নাপায় বিশালত নাইনটি নাইনত টি চাৰ্ট পাই নহয়
পাইতো পাই হেয়া পাই
এতিয়া আমিও ঘৰত পিন্ধা কাপোৰবোৰ মই বিশালৰ পৰাই অনা
এ ৰাফ ইউজৰ কাৰণে বস্তুবোৰ বিশালত ভালেই ন
ভাল এনেও নৰমেল নৰ্মেলি বা কাপোৰ ভালেই পায় দেই কিছুমান মানে ধৰা অকমান হাই ৰেঞ্জলে গ'ল আৰু তুমি ফাইভ হাণ্ড্ৰেডৰ ওপৰত যাব পাৰিলে তাত থ্ৰী হাণ্ড্ৰেডৰ ওপৰত দিছ তাত চাৰ্ট পালে, সেইয়া কিন্তু ভাল আহে দেই কোৱালিটিটো। অ', মানে তুমি অকণমান ওলাই কৰি যাব পৰাকে ল'ব পাৰা। মানে, কিন্তু, মানে, একেবাৰে ধৰা ফুৰিবলৈ যোৱাকে নোৱাৰি আৰু আৰু তেনেকে যদি ফুৰিবলৈ যোৱাকে মতা মানুহৰ ড্ৰেছ ল'ব বিচাৰা তেতিয়া, জুডিঅ' বেষ্ট
উম।
বহুত ভাল কোৱালিটিৰ কাপোৰ পায় জুডিঅ'ত।
উম।
কম পইচাতে, মানে, আমাৰ যিটো বাজেট মানে, ধৰা তুমি বেলেগত তোমাৰ পোন্ধৰশ, ওঠৰশলৈ গৈ আছে। জোতাট জুডিঅ'ত তুমি সাতশ, আঠশতে পাই যাবা। বহুত ধুনীয়া কোৱালিটি
অ'।
অ', তেজপুৰত দুখন আছে জুডিঅ'। অ', বহুত ভাল।
আমাৰ ইয়াত নানাই হৈছে, আমাৰ ইয়াতো নাই বাৰু।
অ'।
এনেই মল আছে বহুত
অ'।
ভি বুলি এখন আছে তাত কাপোৰ বিলাক ভাল ইয়াতে
অ' বি টো ইয়াতো আছে বাৰু ভ টু এম বাজাৰ
এম বাজাৰো কাপোৰ বেয়া নহয় জেন্ছৰ কাপোৰ বিলাক। ভাল।
বিহু বিহুত মই গৈছিলো ইয়াৰ ম মানুহ মানে সোমাব নোৱাৰে চাফৰ মানুহ কিবা হৈ যাবগে উষা লবলৈ দিগদাৰ ইমান মানুহ। এই কাপোৰ কিনিলা বাৰু চইচ কৰি ত বিল কেনেকে দিবলৈ যাবা? পইচা পেমেণ্ট কৰিব গ'লেটো
সেইটোৱে সেইটোৱে।
ইমান মানুহ মানে আৰু কাৰণে
যিমান মল বিলাক খুলি আছে সিমানেই মানুহ বাঢ়িয়ে গৈ থাক থাকে ন
অ' ন ইনকাম চ টো
উম সেইটো এটা হয়। মানুহ বিলাক আজিকালি এনেই নাথাকে অনে নাথাকে ময়ো তাকে ক'ব ওলাইছিলো। এনেই কোনো নাথাকে চাবাচোন। হুমহু হুমহু চব কিবা এটা নহয় কিবা এটা ব্যস্ত ভাল।
আমিও এনেই নাথাকো আমিও কিবা এটা নহয় কিবা
উ, কিন্তু বেয়া নহয় ভাল অভ্যাস এইটো।
এ এতিয়া কেইটা বজাত
মাইনাজনী শুলে জানো? মই এ এঘাৰটা বাজে। চাৰে এঘাৰটাও হয় কেতিয়াবা।
অ দেৰি অকমান দেৰি হয় আৰু ন।
অ অকমান দেৰি হয় বাৰু। তোমালোকৰ ও দেৰি হয় ন?
আমাৰটোতো দেৰি হয়ে বাৰু। কিন্তু আমাৰটো চবতছে বেলেগ, দেৰি মানে দেৰি মানে যথেষ্টখিনি দেৰি হৈ যায় সেইটোতে বেয়া লাগে আৰু। ৰাতি টোপনি নাহে মোৰ।
উম।
সেইটো কাৰণে অকণমান দিগদাৰ আৰু।
দিগদৰ ৰাতি টোপনী নাহিলে ৰাতিপুৱা উঠিবলো। মন নাযায় গা খুব বেয়া লাগে।
আকৌ উঠি, পেলাই আকৌ বাকী কাম বন থাকে জানাই। কিমান কাম।
হয় আকৌ।
সেইটো কাৰণে অকমান দিগদাৰ আৰু, কিন্তু হলেও শুই দিওঁ আৰু ছোৱালীৰ কাৰণে শুব নাপাও যে।
উম। মাইনা এতিয়া শুলে নে নাই? মাইনা সাৰে আছে নে? শুলে।
মইনা এতিয়া সাৰে আছে আৰু আজি শুব মানে এতিয়া মই যদি তাইক খুৱাই দিওঁ লগা লগ শুব। কাৰণ তাই মানে। দুপৰীয়া আজি কি হ'ল জানো গপ-গপকে সাৰ পাই পেলাই নোশুৱা হ'ল। গতিকে এতিয়া মানে যেনেকে হলেও শুব।
উম।
কাৰণ আজিকালি মানে গা অসুখ হোৱাৰ পৰা সোনকালে সোনকালে শুৱা হৈছে।
হয় দিয়া ন, সৰু ল'ৰা-ছোৱালী।
হেইটো কাৰণে ভাল আৰু। সোনকালে শুলে আমাৰো শান্তি দিয়াচোন।
কিয়নো নহয় কাম চামো হয় ন, তোমালোকৰ তেতিয়া।
সেইটোৱে আৰু।
কাম থাকে আৰু অকলশৰীয়া মানুহৰ সেইটো এটা।
উপায়ো নাই এনে।
উম এই সময়টো এইটো সময়তো অলপত লাগেই কোনোবা এটা অকলে নোৱাৰি নহয়। বনোৱা কৰা বা আদি কৰি
বাকী তোমালোকৰ ঘৰত ভাল আৰু ন?
উম।
তোমাৰ ঘৰত ভালেই আৰু ন?
অ' ভাল ভাল অ' বতৰৰ আজি মানে ঠাণ্ডা বতৰটো। তোমাৰ এইফালে বৰষুণ পৰিলে। পেলাই ভাল ডাঙৰ বৰুষুন কৰিৰিলে।
অ'। আমাৰ ইফালেও বৰষুণ পৰিছে, পৰিছে, মই আজ মানে কাপোৰ কেইটা ধুম, ধুম, ধুম, ধুম কে থাকোতে বৰষুণ পৰিয়ে গ'ল মই ধুপ ক'বই নোৱাৰিলো জানা।
সদায় একেলঠে বৰষুণ পৰি আছে ন' বিশেষকে আগবেলাটো।
অ', বহুত দিগদাৰ হৈ গৈছে মানে মই মেইনটেইন কৰিবলে অকমান টান।
হয় দিয়া ন'।
ছোৱালীজনীক চাব লাগে সটো সিটো ধৰা
এতিয়া ভাত খালা নাই নহয় তুমি? নাই খোৱা বুলি কৈছ
নাই খোৱা, নাই খোৱা, ভাত মোৰ দেৰি আছে।
ন'।
খাই ৰ' খাই ৰ' দিয়
উম, ঠিক আছে দিয়া ৰাখিছো।
উম, উম।